হেল্ল'।
অ', কি কৰি আছা?
হেল্ল'।
হেল্ল'।
হেল্ল'।
কি কৰি আছা?
হা
কি কৰি আছা?
আছোঁ এনেই ভাত খাই কেনে বহি আছোঁ। তই?
মইও ভাত খালো, খাই এনে শুই আছো। থ, পিছে ৰ'দ কেনেকুৱা বাহিৰত?
উম।
ৰ'দ কেনেকুৱা বাহিৰত? বাহিৰত ৰ'দ কেনেকুৱা?
বাহিৰৰ ৰ'দ দিছে বহুত ৰ'দ দিছে, আৰু ৰাতিপ চ বৰষুণ দিছিল, আকৌ এতিয়া ৰ'দ দিচি দেখোন।
উম তাকেইতো।
উম, নাই নাই ক
এ বোলো কথা পাতো, এটা টো মই সুধিলো, ৰ'দ কেনেকুৱা? এতিয়া, বৰষুণ দিছিলে ৰাতিপুৱা এতিয়া আকৌ ৰ'দ দিলা হঠাৎ, এ এতিয়া জলবায়ু জলবায়ুতটো মানে এনেকুৱাকে পৰিৱৰ্তন হৈ থাকে আমাৰ মানে তাকে বোলো কথা পাতো অলপ।
অ', কোৱাচোন বাৰু
এটো মানে, জলবায়ুৰ আমাৰ মূল কাৰণ মানে পৰিৱৰ্তনৰ কাৰণ বুলি কলি মানে এতিয়া কি বুলি ভাবা নো? দেখিছায়ে, ৰাতিপুৱা ৰদ দি আছিল ইটা আকৌ হঠাৎ মানে এ চৰি ৰাতিপুৱা বৰষুণ দি আছিল, এতিয়া হঠাৎ আকৌ ৰ'দ দিলা।
অ', মানে জ জলবায়ু পৰিৱৰ্তনৰ কাৰণ বিলাক সুধচা আৰু
উম।
এতিয়া, মূল কাৰণ বুলি ক'বা গে'লে মানে ইয়াত বহুতো মানে কাৰণ থাকে যেনেকে ধৰ বু কিছুমান, আমাৰ এতিয়া বন ধ্বংস কৰি আছে এই গছ গছনি কাটি বা যিবিলাক আমাৰ কল কাৰখানাৰ যিবিলাক ধোৱা ইণ্ডাষ্ট্ৰিবিলাকৰ যিবিলাক ঠুহা ওলায় বা বহু ক্ষেত্ৰত ক'ব গ'লে প্ৰদূষণ লগতে তোমাৰ, পেট্ৰল, ডিজেলৰ অধিক ব্যৱহাৰ। বা প্লাষ্টিক বহুত এই এতিয়া বহুত জেগাত চাৱা গেইলে আমি প্লাষ্টিকৰ ব্যৱহাৰটো বৰ্তমান সমাজত বেছি কৰে। এ তা আৰু মানে যা‌ সেই ফ তাৰ ফলত মানে বহুত প্ৰদূষিত হয় মা যিবিলাক ঠাই আছে সেইবিলাক হলে বহুত প্ৰদূষণ হৈ যায়। য'ত মানে ব্যৱহাৰটো বেছি কৰিব, তাতে মানে প্ৰদূষণটো বেছি হৈ যাব ত' মানে সেনেকুৱা। আৰু এতিয়া লগতে গ্ৰীণ হাউচ গেছো মানে গেছৰো বৃদ্ধি বৃদ্ধি পৰিমাণটো বেছি হৈ গেই যায় আছে।
সেইকাৰণে মানে উম',। মানুহে এইবিলাক কৰি আছে, এ', -উম', -ব', জলবায়ু পৰিৱৰ্তন মানে। যদি আমি চাবা যাওঁ। কাৰণ মানুহৰ অচেনাত-অচেন-অসচেতনতাৰ বাবে মানে এইবিলাক। সমস্যা অধিক জটিল হৈ পৰছে আজিৰ যুগত।
সেইটোেইটো, এতিয়া মানে এ',। সেয়াই হৈছে, এতিয়া মানে আমাৰ ভাৰত খনতটো এতিয়া ক'ব গ'লে। এনেই গোটেই মানে যিমান ডাঙৰ-ডাঙৰ দেশ আছে চবতে মই এটা বস্তু দেখিছোঁ যে। টাইম ফ্ৰেমটো বেলেগ, এতিয়া ধৰ। কিছুমান, এতিয়া ইণ্ডোনেছিয়াতে এটা জাগাত যদি তোমাৰ নটা বাজিছে, আকৌ এটা এ আ', এ', একেইখন দেশৰে এটা জোগাত তোমাৰ হয়তো আঠটা বাজব সেনেকুৱা, তেতিয়া মই ভাবোঁ যে আমাৰ অসমত। এতো তেনেকুৱা এটা মানে সময় লাগে কাৰণ আমাৰ অসমখন। গোটেই পৃথিৱী চাব গ'লে মানে বহুত লেট কাৰণ আমাৰ। অসমত সূৰ্য উদয় আগতে হয় মানে ভাৰতৰ অন্য দেশতকে আৰু আন্ধাৰো আমাৰ আগত। আগতে হয় ভাৰতৰ অন্য ৰাজ্যতকে। গতিকে মানে আমাৰ অসমৰ হয়টো সময়তটো অলপমান আগবঢ়াই দিব লাগে কাৰণ। আমাৰ ইয়াতে য', -যদি মানে গোটে ভৰতটো যদি চাৰিটা বাজি ৰাতিপুৱা আমাৰ ইয়াতে। তেতিয়া তিনিটামান বাজি বজা কৰি দিব লাগে কাৰণ। তেতিয়াহে মানে আমাৰ ইয়াতে সময়তটো মানে মিল থাকে বুলি ভাবোঁ। কাৰণ, এতিয়া দেখা পাইছোঁ যে জলবায়ু পৰিৱৰ্তন হৈ আছে চব ফালে। বেলেগ-বেলেগ আৰু মানুহে মানে জলবায়ুৰ লগত নিজকে খাপ খুৱাই ৰাখিব। নহ'লে মানে। বহুত মানে, শাৰীৰিক ভাৱেও বহুত মানে ক্ষতিকাৰক গতিকে সেইটোৱে। এতিয়া মানে, তই কি বুলি ভাবা যে আমাৰ অস অসমৰ ওপৰত মানে ইয়াৰ প্ৰভাৱ কেনেকুৱা মানে কি পৰছি বুলি ভাবা?
অসমৰ এতিয়া, আমি এতিয়া বৰ্তমান এতিয়া চলি আছে উজনি অসমৰ ফালে ইমান। সেই শিৱসাগৰ, যোৰহাট এইটো চাইদত ইমান বানপানী হৈ হৈছে মানুহৰ। থাকবা জাগা নোহোৱা হৈছি বা। একদম ঘৰৰ ওপৰ, চাদৰ ওপৰলৈ পানী গৈছি কিছুমানৰ। কিছুমানৰ মানুহক উটুৱাই লৈ গৈছে। যি বন পশু-পশু-পক্ষীবিলাককো উটুৱাই লৈ গৈছে তো মানে। বানপানীৰ সমস্যা আগতকে বহ', -বহুত বৃদ্ধি হৈ গৈছে। বহুত ভয়ংকৰো হৈ গৈছিল লগতে মানে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰে লগতে উপ-নদী বিলাকো। পানী মানে পুৰা বাঢ়ি আছে তাৰ ফলত মানে। ক্ষতিগ্ৰস্ত হয় মানে সেই বানপানীৰ কাৰণেও মানে বহুতো। পৰিমাণে মানে জলবায়ু পৰিৱৰ্তন হোৱা দেখা যায়।
উম',।
মানে অকল বানপানী বুলি নকওঁ, প্ৰাকৃতিক দুৰ্যোগ বেলেগবিলাকো হয় মানে এতিয়া। কি কয় এইটো, এইটো যে মাটি খহি পৰা। ভূমিস্খলনৰ ক্ষেত্ৰতো কিছুমান এতিয়া জলবায়ুৰ পৰিৱৰ্তন হয়। এতিয়া নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ হোৱাৰ কাৰণে। তো, আমাৰ শিৱসাগৰত বেছিকৈ মানে, পানী বাঢ়িল। আগতে ইমান হোৱা দেখা নাছিলোঁ, কিন্তু এতিয়া অত অতি মানে ভয়ংকৰ হৈ যায়চে দিনক দিনে।
ৱেট ৱেট এতিয়াতো জানে বাৰু জলবায়ু মানে চব বস্তুটা আমাৰ মানে জলবায়ুৰে প্ৰধান কাৰণ বুলি ক'ব লাগে কাৰণ কৃষি ক্ষেত্ৰত। ধান খেতি আমাৰ অসমত ভাল হয় জলবায়ুৰ কাৰণে আৰু অসমৰ বিখ্যাত চাহ খেতিও অসমৰ। মানে ভাল হয় একমাত্ৰ জলবায়ুৰ কাৰণে বুলি ক'ব লাগিব এতিয়া মানে অসমৰ চাহ উদ্যোগত মানে প্ৰভাৱটো কেনেকুৱা বুলি ভাবা ইয়াৰে আৰু জলবায়ুৰ কি বুলি ভাবা?
অসমৰ চাহ উদ্যোগৰ হয় বাৰু। মানে তাপমাত্ৰাটো বৃদ্ধি আৰু মানে কিছুমান অনিয়মীয়া মানে বৰষুণ এতিয়া চাবিচোন কেতিয়াবা মানে অ যিটো টাইমত লাগে মানে সেইটো টাইমত নেদে আৰু নালগা টাইমত কেতিয়াবা মানে সময়ত বৰষুণ বৰষুণটো আহি যায়, ত মানে এইতোটো ধৰ প্ৰকৃতিৰে এটা নিয়ম বুলি নকওঁ আৰু প্ৰকৃতিৰ প্ৰকৃতিয়ৰ এটা মই কি বুলি ক'ম এতিয়া বৰষুণটো প্ৰকৃতিৰ পৰাই আহে যিহেতু নিজে নিজে নেচাৰেল বস্তু এইটো এটা সেইকাৰণে মানে কেতিয়াবা অনিয়মীয়া বৰষুণৰ বাবেও মানে চাহপাতৰ গুণাগুণ। ত মানে উৎপাদন মানে প্ৰভাৱিত হৈ পৰে কেতিয়াবা। যাৰ ফলত মানে চাহ উদ্যোগে আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব লগা হয়। হেল্ল'
আচ্ছা এতিয়া মানে। আমাৰ এতিয়া গোটেই উদ্ভিদ প্ৰাণী চববোৰৰ ওপৰত মানে জলবায়ু এটা প্ৰভাৱ। থাকে গতিকে মানে। চব ফালে মানে জলবায়ুৰ পৰা ভিত্তি কৰিয়ে কিছুমান বস্তু হৈ থাকে এতিয়া মানে কিছুমান এনেকুৱা পানী আছে জলবায়ু গৰম মানে গৰমৰ দিনত তোমাৰ হেৰিত গুচি যায়। নিজৰ গাঁতত যায় সোমাই থাকে সেই গোটেই ছয়মাহ আকৌ ঠাণ্ডা পৰিলে ওলাই আহে বাকি চ কিছুমানে আকৌ ঠাণ্ডা সোমাই যায় আকৌ গৰমত ওলাই আহে আহি নিজৰ খাদ্য যোগাৰ কৰে যোগাৰ কৰি জমা কৰি থৈ দিয়ে ঠাণ্ডাৰ দিনত যেতিয়া। ইয়াত থাকিব ইংলিছত মানে এইটোক কয় হাৰবাৰ নেশ্যন বুলি কয়। এ থাকিলে মানে খাবৰ কাৰণে যিখিনি লাগে বা। থাকিব লাগে যিখিনি লাগে সিহঁতে যোগাৰ কৰি লয়। সেই সময়ছোৱাতে এইবিলাকতো চব জলবায়ুৰ প্ৰভাৱ। গতিকে মানে এতিয়া আমাৰ বন্যপ্ৰাণীৰ ওপৰতো ইয়াৰ প্ৰভাৱ আছে মই জানো, তুমি মানে কি ভাবা ইয়াৰ ওপৰত?
অ নিশ্চয় বন্যপাণীৰ ওপৰতো ইয়াৰ বহুতো প্ৰভাৱ পৰে মানে। ধৰা এতিয়া হেল্ল'
উম শুনি আছোঁ।
অ মানে এতিয়া ধৰা তোমাৰ। যেতিয়া কাজিৰঙা যদি আমি চাব যাওঁ কাজিৰঙা এতিয়া ৰাষ্ট্ৰীয় উদ্যানত যদি সেইখিনি উজনিয়ে পৰে যিহেতু মানে তাতে বহুতো। বানপানী হয় বহুতখিনি জেগাত ত' মানে তাৰ পৰা সেই কাজিৰঙাৰ ভিতৰ পূৰা গঁড় হওক বাঘে হওক তে সেইবিলাক একদম নামনি লৈ মানে জনাঞ্চললৈ ওলাই আহে। খাদ্য বিচাৰি বা আশ্ৰয় বিচাৰি যাৰ ফলত মানে কিছুমান মানে মানুহে আ এটাৰ ফলত এটা মানে হতবাগ সৃ সৃষ্টি হয় মানে ভয়ংকৰ এটা। পৰিস্থিতিৰ মানে সন্মুখীন হ'ব লগা হয় আৰু মানে বহুতো পশু বা আ জীৱ জন্তু মানে ধৰা তোমাৰ এই গাড়ীবিলাক আহি থাকে কেতিয়াবা গম নাপায়। সেই জীৱ মানে বহুতো পথ দুৰ্ঘটনাত আমি মৃত্যুৰ মুখত হোৱাও দেখা পাই পাওঁ এতিয়া হ হ। বা এতিয়া বানপানী হোৱালৈ এতিয়াতো বানপানীটো জ অ অ পানীটো বাঢ়িয়ে আছে। সেই ই ই তাৰ ফলতো মানে আমি দেখা পাই আছো এ মানে কিছুমান কে এতিয়া গৰুৱে হওক মানে উহ্ উ গৰু আমাৰ নিজা ঘৰুৱা জীৱ-জন ত্ত বিলাকো উতোৱাই নিছে তো মানে সেনেকুৱা প্ৰভাৱ পেলাই আৰু বানপানীয়ে বন্যপ্ৰাণীও। বন্যপ্ৰাণীয়ে হওক বা ঘৰচীয়া প্ৰাণী আৰু আও দুটাতে প্ৰভাৱ পেলায়।
সেইটোৱে এতিয়া। কৈছে বানপানীৰ পৰা বানপানী আহিছে বানপানীয়ে গোটেই মানুহৰ ঘৰ-দুৱাৰ উতুৱাই নিছে। মানুহৰ ঘৰতে উতোৱাৰ লগতে বানপানীয়ে কিছুমান বেমাৰলৈ আহে ডায়েৰিয়া, কলেৰিয়া। বা বিশুদ্ধ খোৱা পানীৰ অভাৱ হয় এইখিনি সময়ত মানুহৰ ঘৰত সি ই ই বা সিখিনি সময়ত মানে চব ফালে বেমাৰ বিয়পি পৰে বা পানীয়ে বিভিন্ন বেমাৰ কঢ়িয়াই লৈ আহা দেখা যায়। কতিকে স্বাস্থ্যৰ ওপৰতো মানে আমাৰ মানুহ স্বাস্থ্যৰ ওপৰতো এয়া জলবায়ুৰ পৰিৱৰ্তনৰ মানে প্ৰভাৱ আছে নেকি? খাবা নেকি তুমি?
হেল্ল'
স স অ মানে মানুহৰ স্বাস্থ্যৰ ওপৰতো মানে জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰভাৱ আছে বুলি ভাবা নেকি?
অ অ অ ভাবো মানে আছে। কাৰণ এ যেতিয়া যে ধৰা তোমাৰ অতিমাত্ৰা গৰম এতিয়াতো গৰমৰ দিন ই আহ্ ল ল লগত ত তোমাৰ বানপানীৰো দিন বুলি ক'ব পাৰি ই ই আহ্ তো অতিমাত্ৰা সেই গৰম বা এতিয়া দূষিত পানী এইবিলাক আহ্ বহুত ধৰণৰ তুমি ই ই কলাই নহয় বহুত ধৰণৰ বেমাৰ হোৱা দেখা যায় মানুহৰ আ আহ্। তো' মানে মই ভাবো এইবিলাকত চৰকাৰে মানে গুৰুত্ব দিব লাগে কাৰণ চৰকাৰ এতিয়া কাৰণ বান যিখিনি বানপীড়িতৰ মানুহ থাকে সেই তেওঁলোকেতো ই এহ্ ই আ আশ্ৰয়ৰ কিবাকে নিজৰ জীৱনটো ৰক্ষা কৰে বা কিন্তু তেওঁলোকে একো খাদ্য এইবিলাক এ এ হে এ একো বনাই খাব নোৱাৰে বা হেৰি উম উ উ ক'তো নাপায়ো এতিয়া খোৱা পানীয়ে হওক পানী নেপালে তুই তেওঁলোক ধৰা আহ আহ বেমাৰত পৰিব সেইকাৰণে হে মই ভাবো চৰকাৰে মানে কিছুমান এনেকুৱা ঠাই বা মানুহ পঠিয়াব লাগে চৰ চৰকাৰৰ ফালৰ পৰা য'ত মানে অকমান বিশুদ্ধ খোৱা পানী তেওঁলোকক যোগান ধৰে বা অলপ খাদ্যৰে যোগান ধৰে।
উম উ উ।
আ এ এ বৰ্তমানটো চলিছে বাৰু সেইটো আ আ আ উম উ উ যিখিনি ধৰা বানপীড়িত মানুহৰ মাজত অকমান খাদ্য দাল যিয়ে হওক বা চাউল চেনি তেনেকুৱা অলপ বিলাই দিয়ে দেখা পাইছোঁ আমি। তো' এইটো কৰিলে ভাল আৰু মানুহখিনিও অলপ ধৰা উম উ উ। ভোকটো মাৰিব পাৰে।
আচ্ছা। হু হু উ এতিয়া মানে সেইটোৱে অলপ অলপ কথা মানো তোৰ লগত কাৰণ এতিয়া বৰ্তমান টো ও ও হৈ আছে আমাৰ অসমত বৈ বৰষুণ হলে বৰষুণ ৰ'দ দিলে ৰ'দ বানপানী বতাহ ধুমুহা আহি আছে। এই জলবায়ু মানে সময়ত মানে হঠাৎ পৰিৱৰ্তন হৈ যোৱা দেখা পাও আমি। গতিকে তাৰ ওপৰত বোলো কথা অলপ পাতো ভাল লাগে বাৰু কথাখিনি পাতি।
অঁ অ অ অ, মানুহবিলাক সচেতন হ'লেই জলবায়ুৰ পৰিৱৰ্তন ইমানকে নহ'ব জানানে। মানুহবিলাকৰ অচে অসচেতনতাৰ বাবেতো হৈ আছে এইবিলাক।
তাকে দিয়া বাৰু হ'ব এতিয়া ৰাখো ভাল লাগিলে ক-
অঁ অঁ ঠিক আছে হ'ব দিয়া।